অ', শুনা পাইছোঁ মই।
হয় নমস্কাৰ, কি কৰিছে।
মই অকণমান বহি আছোঁ, আপুনি?
অ', অ', মইও চেম।
হয়।
হয়, আজি আমি বিহুৰ উৎসৱৰ বিষয়ে আলোচনা কৰো নহয় নে। অ', খবৰ মোৰ ভালে বাৰু, আপোনাৰ। অ', অ'। বিহু এনে আমাৰ মিছিঙৰটো প্ৰধান বিহু বুলি ক'বলে হ'লে, আলি আই লৃগাং টো মেইন ন'। আলি আই লৃগাঙৰ বিষয়ে অকমান কওঁ, মই।
অ' ক'ব, মইও মানে আ-আপোনাৰ আলি আই লৃ গাঙৰ বিষয়ে ভালকে নাজানো, সেইকাৰণে আপুনি ভালকে হয়, হয় মই জানিব ইচ্ছা আছোঁ, আপুনি ভালকৈ বুজাই দিয়ক।
অ' ঠিক আছে আলি আই লৃগাংটো হৈছে, আমাৰ এ কৃষিভিত্তিক পৰম্পৰা, এইটো কৃষিভিত্তিক উৎসৱ।
হয়।
সেইটো আমাৰ, ফাগুন মাহৰ প্ৰথম বুধবাৰে পতা হয়, আলি আই লৃগাংটো।
হয়।
তাৰিখটো ইমান মেটাৰ নকৰে, বাট বাৰটো, মানে প্ৰথম বুধবাৰ হ'ব লাগিব আৰু।
অ' তাৰিখটো চেঞ্জ হৈ থাকে, নেকি?
তাৰিখটো চেঞ্জ হৈ থাকে, তাৰিখটো ইমান মা, এ কিবা নহয় আৰু। জাষ্ট বুধবাৰ, প্ৰথম বুধবাৰে হ'ব লাগে আৰু। আলি আই লৃগাংতো। আজিকালিটো চৰকাৰী ভাৱে বন্ধ দিয়াৰ কথাও হৈছে, বাৰু। সেইটো ইমানখিনি কনফাৰ্মতটো হোৱা নাই।
অ', অ' মই একবাৰ চাইছোঁ, আলি আই লৃগাং।
হয়, হয়।
আ, আমি গুৱাহাটীত এ কিবা হৈছিল না, কি কয়। এ কলাক্ষেত্ৰ ওচৰত এটা হৈছিল প্ৰ'গ্ৰাম। তাত অ' আছিল প্ৰ'গ্ৰামৰ হৈছিল।
ইয়াতো বহুত ডাঙৰ কে পাতে বাৰু আলি আই লৃগাং, কেন্দ্ৰীয় আলি আই লৃগাং।
অ', তাতে একবাৰ গৈছিলোঁ মানে।
হয়, হয়। হয়। অ', আ চাবলৈ গ'লে নে আপুনি, কিবা খাবলৈ পালে নে নাই, খাব লাগিছিলে।
অ', খাইছোঁ আ।
অ', তাতে। অ' হয় তাৰ মেইন বস্তুতটো হৈছে ছে মানে গাহৰি মাংস, তাৰপিছত টো লা বা তৰা পাতত, তৰাপাতত যে সিজোৱাটোক পোলাবাটটো এইটো খাইছে?
অঁ এইটো খাই পোৱা নাই, আ পকা খাইছোঁ আ অঁ এই প
মেইন খাদ্যটোয়ে হৈছে গাহৰি মাংস, মাটি দাইলৰ লগত গাহৰি মাংস তাৰপিছত টোপোলা ভাত, শুকান মাছো থাকে তাতে।
অ', হয় হয়।
কচুৰ লগত বনোৱা শুকান মাছ তেনেকে বহুত কিবা কিবি আইটেম থাকে মেইন পৰ আপং। পৰ আপং আপুনি চিনি পাই।
অ', শুনা পাইছো আপং বুলি মানে কোন অ খাইছো মই এইটো। আপংটো অলপ হয় হয় হয় খাইছোঁ।
অ ব্লেক ৰাইচটো আৰু এই টোপোলা ভাত, গাহৰি মা স তুমি নহয় মানে আলি আলি গাঁৱত।
অঁ টোপোলা ভাতটো খাই পোৱা নাই এইটো ট্ৰাই কৰিব লাগিব একবাৰ।
অ আহিলো, নেক্স টাইম আলি আলি পাতিলে শিল্পগ্ৰামত আহিব। অ, তেতিয়া নিশ্চয় খুৱাম।
হয়।
অ, আপোনালোকৰ তেনেকে ট্ৰেডিচনেল কিবা তাত আমাৰ ড্ৰেছটো আপুনি গম পায় চাদৰ মেখেলা যিহে টো ৰিবিঘাছেং, ৰিবিঘাছ চেং তাৰ পিছত ককালত বন্ধাটো গেৰ বুলি কয়। মচাঙেগে ৰিবিগাচেং অ সমাথাটো লৈ সেইটো আৰু কক বুলি কয় মিচিঙত।
হয় হয় অঁ আৰু হাতত কিবা কিবি লোৱাটো কি কয়?
অ অ, এইটো এইটো মিচিঙত দকপোন, বাপোন বুলি কয়। মাথাত লোৱাটো বাপোন বুলি কয়, হাতত লোৱাটো দপুন বুলি কয়।
হয়।
সেইটো লগাই চবে, নাচিব লা গে আৰু সকলোৱে মিলি পাতে আৰু আলি আই লৃগাংটো।
হয়। মানে এইটো কৃষ কৃষিৰ লগত জড়িত থকা এইটো ফেষ্টিভেল অ ফেষ্টিভেল হয়।
অ প্ৰথম বুধবাৰে আমাৰ পৰম্পৰাটো হয়।
হয়।
হয় আৰু আহু খেতি যে আহু যেতিয়া আৰম্ভ হয় তাতে দান সিঁচা পৰম্পৰাটো কৰে আৰু কৃষিবি তীৰ লগত সম অ জড়িত আৰু সেইটো উৎসৱ।
হয়।
এনেকে বহুত ডাঙৰ ডাঙৰ উৎসৱ আছে, পৰাগ উৎসৱ আপুনি শুনিছে কেতিয়াবা?
মই এইটো সুৰা শুনা নাই আপুনি অলপ বুজাই দিবচোন কি হয় এইটো?
অ পৰা মানে কি নৰা চিঙা বিহু যে।
হয়।
সেইটো বহুত, সেইটো বহুত ডাঙৰ উৎসৱ হয় মানে। সেইটো পো-পোন্ধৰ বিশ দুবছৰ পিছত তেনেকে পৰা যায় আৰু ইমান বছৰে বছৰে পাতি বলে ইমান সুবিধাটো নহয় মানে এইটো বহুত ডাঙৰ পাঁচ পাঁচ দিনীয়াকে পাতে সেইটো।
হয়, হয়, হয়, বহুত ডাঙৰ ন'।
বহুত ডাঙৰ হয়, বিশ পঁচিশ বছৰৰ পিছত হয় মানে এইটো এবাৰ।
হয়।
আমাৰ গাঁওতো আমাৰ সৰুৰ পৰা এতিয়ালৈকে খোৱাই নাই খোৱাৰ কিবা প্লেনিং কৰি আছে বাৰু, গাঁৱৰ মানুহে। বাত প্লেনিংটো কমপ্লিট হোৱা নাই মানে
হয় আৰু আপোনালোকৰ মিছ মিচিঙৰ আৰু কি কি ফেষ্টিভেল আছে সেইটো অলপ জনাই দিব পাৰিব।
আমাৰ মিচিঙৰ বহুত ফেষ্টিভেলে আছে, আমাৰ আলি আই লৃগাংটোতো মেইন ফেষ্টিভেল হয় ন'। তাৰপিছত নৰা চিগা বিহু, পৰাগ উৎসৱটো তাৰপিছত আমাৰ দগৰো পূজা বুলিও, পূজা এটা আছে দগৰু পূজা শুনিছে?
শুনা নাই মই এইটো।
অ', দগৰু পূজাটো এইটো কৃষিৰ লগত জড়িত।
হয়, হয়।
সেইটো সেইদিনা মানে দবুৰ পূজা এ জেঠ মাহৰ পোন্ধৰ তাৰিখে পতা হয় এইটো।
হয়।
সেইটোত মানে অকল সিজোৱা মানে শাক-পাচলিৰে গাহৰি গাহৰি বনাই খাব লাগে মানে।
হয়।
এইটো গাঁৱৰ ৰাইজে মিলি অকল তেল নিদিয়াকে মানে তেল চেল একো দিব নালাগে। মচলা চচলা একো দিব নালাগে। জাষ্ট সিজো সিজাই গাহৰি মাংস বনাই খাব লাগে। তাৰপিছত খেতি বাতি ভাল হ'ব লাগে আৰু দণ পল দনি পল আমাৰ মেইন ভগৱানটো হৈছ দনিপল, দনিপল আপুনি শুনিছে।
ডনি পলো মই শুনা নাই, দেখা পাইছোঁ মই। অ', কিছুমান বাছত বাছত লিখা থাকে না দৈনী পল' অ', এত টো দেখা পাইছোঁ মই বাছৰ, এয়া কোৱা।
টো হৈছে সূৰ্যা চন্দ্ৰ।
অ', মই আজিহে গম পালোঁ এইটো।
অ', সূৰ্য চন্দ্ৰৰ নামত সাক্ষী কৰি তেনেকে ভাত এসাঁজ খোৱা হয় আৰু গাঁৱৰ মানুহে সকলোৱে মিলি। যাতে খেতি পথাৰ ভাল হ'ব লাগে, বেমাৰ আজাৰ হ-হ'ব নালাগে। তেনেকে সকলোৰে মংগলৰ কাৰণে পূজা কৰে আৰু।
হয়, হয়।
গাঁৱৰ মংগলৰ কাৰণে পূজা পাঠ কৰি লয় তাতে সকলোৱে মিলি খাই বৈ
হয়।
এইটো ঘৰত নাখায় একচুৱেলি পথাৰত তেনেকে গছৰ তলত বা পথাৰ তেনেকে গৈ মেলি সকলো মানে মিলি খাব লাগে।
অ'।
হাই কাজিয়া নোহোৱাকে তাতে হাই কাজিয়া একো হ'ব নালাগে যাতে।
হয়।
তেনেকে কোৱা হয়। বাকী আপোনালোকৰ কিবা কওকচোন। চবৰ বিষয়ে এনে। ট্ৰেডিশনেল ডান্স কিবা-কিবি তেনেকে কওকচোন।
আমাৰতো আমিতো বড়ো হয়। অ' আমাৰ ট্ৰেডিচনেল ডান্স এইটো বাগৰুম্বা।
বাগৰুম্বা সেইটো হয়।
হয় হয়, আপুনি শুনিছে না'? যোনটো যোৱা বছৰ ফেভাৰ ওচৰতে গুৱাহাটীত হৈছিলনে।
ৱৰ্ল্ড ৰেকৰ্ডত ন', হয় হয় শুনিছো বাগৰুম্বা। শুনিছোঁ বাৰু আপোনালোকৰ ট্ৰেডিচনেল বুলি। আমাৰ আমাৰ টো হৈছে গুমৰাং নৃত্য, মিচিঙৰ গুমৰাং নৃত্য হয়।
হয়, আমাৰ বাগৰুম্বাটো অ' যেতিয়া ব'হাগ বিহু হয় তাতেও নাচা হয় আৰু ফেষ্টিভেল কিবা-কিবি হ'লিঅ' বাগৰুম্বা নাচাতো হয় প্ৰগ্ৰামগিলা।
হয় হয়।
এনেতো আমাৰ বৈশ্যাগু বুলি কয় বিহুটো।
অ' অ' এনে বিহুটো আপোনালোকৰ কোনটো মাহত পালন কৰা হয়?
আমাৰতো বহাগ মাহতে পালন কৰা হয়।
বৈশাগু ব'হাগ মাহতে হয় ন?
এক তাৰিখৰ পৰা হয়। মানে অ' অঁ এক তাৰিখৰ পৰা ফাৰ্ষ্ট এক তাৰিখত আমাৰ মানে পূজা হয় পূজাত গাঁৱৰ চবৰ
গো বুলি কয় ন, যেনেকে অসমীয়াবোৰ বিহু বুলি কয়। আপোনালোকৰ বৈছাগু বুলি কয় হয় নে?
হয় হয় হয়।
হয়।
আমাৰ এক তাৰিখে পূজা হয়, তাতে পূজাত অহ' চবৰ গাঁৱত চবে মিলিকেনে তাত পূজা কৰে, তাৰপিছত সৰুগিলাকে ডাঙৰগিলাকক সেৱা কৰে। চবেই চবকে সেৱা কৰে, মানে সন্মান লয় আৰু চবেই চবকে। সৰুবিলাকৰ ডাঙ অঁ ডাঙৰে-সৰুক সন্মান দিব।
লোৱা, ডিকিত লোৱা এই কিবাতো এ আৰ নাই বুলি কয় নে কি?
হয়, আৰোনাই ক আৰোনাই।
আৰোনাই কয় দ সেইটো মই কিতাপত পাইছো দেই এইবাৰ।
অঁ।
আৰোনাই বুলি কয়। আৰোনাই! এইটো বহুত ভাল লাগে নহয় নে? বহুত মৰম লগাকে বনায় অকনমান সৰুকে বনাই ন?
হয়, অ' আজিকালিটো অঁ আমাৰ প্ৰাইম মিনিষ্টাৰ অ', নৰেন্দ্ৰ মোডী ছাৰো অ', লৈ থাকে, অ'। লৈ থাকে তাইও।
উম, উম, আপোনালোকৰটো আৰোনাই বুলি কয়, আমাৰটো অৰকক বুলি কয়।
অ', কি কয়?
অৰকক, অৰকক, মিচিং অৰকক বুলি কয়, অ'।
দেখা পাইছোঁ, আহ, কিন্তু কালাৰটো
ৰঙা, আহ, চবৰে ইচ্ছা। অ', মেইন কালাৰটো হৈছে, ৰেডটো হ'ব লাগে।
অ', তাতে মানে মিক্স কালাৰ থাকে ন'?
অ', মিক্স কালাৰ থাকে, ৰেড, হোৱাইট আৰু ব্লেক, মাজে-মাজে দিয়া হয় আৰু।
হয়, হয়।
মেইন কালাৰ টো আৰু, আহ, ৰেড টো হ'ব লাগে, মানে
হয়, হয়, এতিয়া আমাৰ টাইমটো ইয়াতে সমাপ্ত কৰিম নেকি?
অ', ঠিক, আছে, ধন্যবাদ, ভাল লাগিল।